হেল্ল'
হেল্ল'
ভালনে
অ পোৱা ভিৰ মাৰে
হয় কি কৰিছে এতিয়া
হয় অকন মানখুজ কাহি উলায় আহিছোঁ মানে মই শকত
হয় হয় বাকী ভালে আছে ন
ছোৱালী এজনীক কেনে মাৰে খেলুৱৈ নোৱাৰে হে হে ভালে
আচ্ছা হয় হয় মই মানে বৰ্তমান আপোনাৰ বহুত গৰম যে দিনত অকবমান আবেলি এতিয়া আবেলি হৈছে অকমান মনতো ঠাণ্ডা পৰিছে গতিকে মই এতিয়া অকমান পতাহ খাবলৈ বহি আছো আৰু
হব
খোৱা বোৱা যে হল দে।
এনে কিবা কাম এটা কৰিবা
হয় হেল্ল'
তাত গৰমতটো কেনেকুৱা
দিনত যে বহুত বেছি গৰম আছিলে দেই এতিয়া অকণমান বতৰো অলপ চাহৰি হৈছে খাদ্য হৈছে গতিকে আপোনাৰ লগত হেৰি কৰিছো আৰু
ওচৰত কিবা কৰি আছো অলমান শব্দ এইবিলাক
হয় হয় উপায় নাই কি কৰিব দিয়কচোন হয় হয় আনৰ কাৰণে বহুত যথেষ্টখিনি সন্মুখীন হ'ব লগগীয়া হয় সমস্যা
পে পে বাকী কোৱাচোন
হয় বাকী আপোনাৰ জুলাই মাহত কিবা ক'বাত যোৱাৰ প্লেন আছে নেকি
জুলাই মাহতটো ভাবিছো এপাক যাও বুলি মানে লৰা ছোৱালীৰ লগত নহয় দেই নিজাকে মানে হেল্ল' অকল সৈয়াকেই লগ হৈ, আমাৰ সমবয়সীয়া মানুহখিনি লগ হৈ বুলি আছো। এতিয়া কি হয় বা। ক'লে যোৱা হয়। আৰু বা আপোনাৰ বা বাজেটো ইমান নহয় ন। কম খৰচতে ঠাণ্ডা জেগা য়া এটুকুৰাত যাবলৈ মন গৈছিল।
হয় হয়। তাই নাহে সময় সুবিধা মিলাই মানুহে অকমান ওলাই মেলি ফুৰিব লাগে তেতিয়া যথেষ্ট খিনি মানুহ বা আপোনাৰ পইচাৰ আপোনাক আপোনাৰ বাজেট টো সিবিতত আপুনি এনেকুৱা ঠণ্ডা জগা বুলি কলে আপুনি শ্বিলঙত যাব পাৰে, ধৰি লওক আপোনাৰ চেৰাপুঞ্জী ধৰণৰ নিচিনা যাব পাৰে, মেঘালয়ত যাব পাৰে। য'ত আপ আপুনি ধৰি লওক আপোনাৰ আপ আপোনাৰ নিচিনা মানুহৰ লগত এটা শান্তিময় পৰিৱেশৰ এটা সন্মুখীন হ'ব। য'ত আপোনাৰ মন হওক সকলোখিনি ভাল লাগিব আৰু অৱশ্যে মানুহে একবছৰ এটা ট্ৰিপ যাবই লাগে।
মইতো একেবাৰে আগতেই যোৱা। ল'ৰা ছোৱালী সৰু হৈ থাকোতেই যোৱা।
হয় হয়। হ হা অৱশ্যে কথা এটা ক'বলৈ গ'লে, সাংসা সাংসাৰিক জীৱনৰ অৱশ্যে যথেষ্টখিনি প্ৰব্লেম হয়। সেটো এতিয়া ল'ৰা ছোৱালী ডাঙৰ হ'ল, এয়া যাব পৰিব আৰু মোৰ পিঠিত।
ওম তাকে। আপুনি যাব নেকি।
মইতো তেনেকে আহ ময়ো ভাবিছোঁ বাৰু দেই যোৱা যোৱা কথা ভাবিছোঁ। একেনুৱা ঠাণ্ডা জেগাত বুলি ঘুৰি আহোগে মন প্ৰাণো ভাল লাগিব। তেনেকে, যদি সময় সেইবিলা মিলাই আৰু সকলোখিনি মিলে বাজেট চাজেট তেতিয়া যাম আৰু দিয়ক।
হেল্ল'।
হয় কওকচোন।
আপুনি আগতে শ্বিলং গৈছে? মই নাই পোৱা, আপুনি আগতে শ্বিলং গৈছে
নাই নাই মই শ্বিল আপোনাৰ অকমান শব্দ এটা শুনিছোঁ।
কি শব্দ।
হয় হয়। এতিয়া ভালকে শুনিছোঁ। অ, মই বাৰু শ্বিলং চিল যোৱা হোৱা নাই দেই আজিলৈকে তেনেকে। মানে সেইফালে ধৰি লওক আপোনাৰ আমাৰ মিডেল অসাম মধ্য অসমৰ পৰা আদি কৰি লোৱাৰ আসাম সেইফালে ইমান যোৱাটো খুব কম হৈছে আমাৰ বিশেষ কাম নাথাকিলে আমি জোৱাই নহয় সেইফালে পাই
আজিলৈকে অসমখনকে ভালকে ঘুৰিব পৰা নাই
সেইটো হয় বাৰু আপুনি আ পা পায়চম
ম আপৰচ ম গৈছো
হয় হয় হয় আপাৰ চব ক'ত আহিছে হয়
নহয় মই ইউনিভাৰ্চিটি পাই পঢ়া ন ত মই তেতিয়া ডিব্ৰুগড়ত থকা
হয় হয়
ডিব্ৰুগড়ত তেতিয়াই মই জোৱা আৰু
ডিব্ৰুগড় ডিব্ৰুগড়ৰ পৰিৱেশ কেনেকুৱা পালে আপুনি
মোৰ বহুত প্ৰিয় ডিব্ৰুগড় মোৰ যদি ক'বলৈ যাওঁ আটাইতকৈ প্ৰিয় জে পে ডিব্ৰুগড় মোৰ বহুত আশা আছিলে এ ডিব্ৰুগড়তে মা সেই ডখৰলৈ ঘৰ বনাই থকা হৈছিল নহ'লে আৰু
একো নাইতিয় হব কেতিয়াবা সকলোখিনি ভবা বস্তু নহয় তথাপিতো আশা কৰো আপোনাৰ ল'ৰা ছোৱালী বনাওক আপুনি থাকক আপোনাৰ সেই সময়ে
সেহ
উম উম ডিব্ৰুগড়খন আছে অৱশ্যে হয় ককছো
আপোনাৰ ল'ৰা ছোৱালী
অ ব মই বৰ্তমান বেয়াই হোৱা নাপায় মোৰ বয়সটো ইমানো হোৱা নাই বৰ্তমান পচিছ হৈছে হে অ মোক আপুনি বুলি নহয় আপুনি তুমি বুলি মাতিব পাৰে
উ বিয়া হ
অ আপুনি মোক তুমি বুলিয়ে মাতিব অ
তাকি আৰু কচোন কচক উ
বাকী এ আৰু আপুনি মই এাই কথা কবলৈ গ'লে ডু অচনখিন ধুনীয়া আৰু ধৰি লওকচোন বাৰ হব এতিয়া এইবোৰ কথা নাপাতো
অ
এতিয়া আপোনাৰ যিমানহে গৰ পাইছে আজি তাৰ গহবোৰ কেনেকুৱাম
বহুত বেছি আজি কিমান মান আজি জানো থাৰটি নাইন
আজ থাৰ্তি ছিক্স প্লাছ হৈছিলে দেই আজি থাৰ্তি ছিক্স পাইছিলো বন চতপতি পতি তেতিয়া পাবৈ কি বাহি আছে নিগেটিভ
থাকিব পৰা নাই জানো থাকিব পৰা নাই বহুত কষ্ট আমাৰ ঘৰটোত ততে এনেই মন কৰো
হয় হয় আপোনাৰ কিবা বমহাৰ আচাৰ আছে নেকি
মোৰ বেমাৰ আজাৰ তেনেকে নাই প্ৰেচাৰটো আছে অকণমান
প্ৰেছাৰ থাকিলে যে গৰমত প্ৰেছাৰ থাকিলে যে গৰমত আৰু কষ্টতে হয় অ পুজি আপোনাৰ কষ্ট খিনি
খুশ খাইছিলে তাৰ পৰা উম কাৰণে অটো বহুত কম
হা হা
মান থাকিব নোৱাৰি গৰমৰ দিনত শ পাইছত
তাৰপিছত আৰু ক চীত কি বা এটা
মই কৈই আছো আপুনি হে
কবাক কৰিছে
অ মই খোজকাঢ়ি আছোঁ কৈছিলোঁ ন আপোনাৰ
অ হয় হয় হয় কষ্ট লাগে আবেলি কষ্ট কৰাটো যথে ভাল ভালপ ভালদৰে ল ৰাতিটোপটো ভালকে আহে আবেলি খোজ কাঢ়িব লাগিব
ত ভাত কি দিখালে
দিনত যে ভাত আজি নেই চুচুৰৰিয়া হ'ল পায় মই সেই ভাতকেৰেলা আলু ভাজিলো তাৰ পিছত খালো তেনেকে আৰু তাইৰ লগোন আৰু ভাত কেনেকে খালাপায় আপুনি
টেঙা দালিৰখনৰ লগত ভাত কেৰেলে আলু ভাজি গৰমত খাব আৰু
হয় ত খুবই ভাল লাগে
চৈ চৈবোৰ খাই থাকিব গৰমত
হয় দৈটো খাব লাগে নাই হয় হয় ময়ো ওলাই গলে দৈ এটা খাব লাগিব ভালদৰে ঘৰত আমাৰ দৈ আছে বাৰু গাখীৰ আছে কিন্তু এতিটা বাহিৰতো মই এটা কত নোাপাম ন আক এয়া আৰু বাকী আপোনাৰ ৰাতিলে খাদ্য কি কৰিব হয়
অ তাকে দালিকে বনাব লাগিব আৰু কিবা এ এই ইমান বিশেষ নাই
হয় হয়
গৰমৰ এনেও খাবও মন নাযায় ভাত বা
হয় হয় সেইটো হয় বাৰু যি তি খাবলৈ ও মন নাযায়
মইতো বাৰু পাৰো নোখোৱাক মোৰ ঠিক কিবা এটা ন
বাকী বো আৰু কি কব হয় ইমান গৰম পৰি যায় সঁচ খেতি ত কেনেকে যে মানুহ জীয়াই থাকিব ন
তুমি খোৱানে
মানুহে বহুত কষ্ট হ'ব যানে
সাল বৰষুণ দিয় বৰষুণ দিলেও নে পৰা বৰষুণ দিবহু কেইদিনমান পিছত আে
বৰষুণ দিলেও আপোনাৰ সেইটোৱে হয় যথেষ্ট মানুহে ওলাই আহি যথেষ্ট কষ্ট হৈ যায় বেছিা বৰষুন দিলে নি দিলেও দিগদাৰ দিলেও দিগদাৰ কি যে কৰিবম আৰু দ
উ দিয়ক আপুনি অকমান ৰেষ্ট লওক মই অকমান ঘৰপাইছে আৰু হেল্ল'
আৰু এতিয়া ঠিক আছে বাৰু
কিয়ক